হেল্ল'! অ কোৱা, এ এনেই আছোঁ। আছিলোঁ, তুমি?
মইও এনেই আৰু আ, তোমাক এটা বিশেষ কথা লেহে ফোন কৰিলোঁ। ‌ আমাৰ কলেজৰ পৰা এটা ভ্ৰমণৰ কাৰণে চিন্তা কৰা হৈছে। তোমালোক বাৰু যাব। বা যাবৰ বাবে সাজোনে,
যাবলৈতো ইচ্ছা আছে কিন্তু বাজেটটো বা কিমান হয়।
অ ধৰা চাব গলে এনেইতো খৰচ ভালে খিনি হয়। অ কিন্ত। ত আমি অলপ কিবা কমাই মেলি চাই। ধৰা পাঁচ হাজাৰ। হজাৰ মানৰ ভিতৰত আহি যাব। যদি তোমালোকে বিচাৰে যাব। যাবও পাৰে তেনেহ'লে।
ঠিক আছে মই ঘৰত কৈ চাম।
অ এবাৰ কৈছোৱা তোমালোকে ঘৰত। আৰু বন। বন্ধু বান্ধৱী যিমান আছে সকলোকে ক'বা। চব সকলোকে। কবা যে যাও ব'লা এইটো যিহেতু শেষৰ আমাৰ। ইয়াৰ পিছত মানাল। তেকে নিয়া হ'ব। কিন্তু তাতেতো আৰু ক'তনো যাব পাৰিবা হওক। চল।
তাতে লাইফ টো বেছি অ, সেইবাৰ বোলে কিবা ফ। কি লিছিল।
সেইটোৱে সেইটোতো আৰু বেছিকে দিব লাগিব ইমানতো সম্ভৱ নহয়। গতিকে আমি। সৰু সৰুকে এতিয়াৰ পৰা কৰ'ৰবাত যাব পাৰো যদি যাই থকাটো উচিত।
আহ গৈও ভাল লাগিল।
সেইটোৱেই, আৰু যিহেতু আগন্তক আমাৰ পৰীক্ষা আহি আছে।
আহ।
তেতিয়াহ'লে আমাৰ মনতটো অলপ ভাল হৈ যাব নহয় জানো। যথেষ্ট খিনি কথাই শেই। দিবও পাৰিম দিয়াচোন,
হয়।
সেইটোৱে, অ তোমালোকক মই ধৰি গণ্য কৰিব পাৰো ন যে তোমালোক যাবা এইটোলে।
অ মই ঘৰত সুধি চাম তাৰপিছত তোমাক মই জনাম।
অ, সেইটোৱে মানে তুমি যদি সোনকালে মোক জনোৱা মোৰ সুবিধা হৈ যাব
অ মই জনাই দিম এনে কিমান মান ষ্টুডেন্ট ওলাইছে
আ আমাৰ আমাৰ ভালে খিনি ওলাইছে আছে তোমাৰ অ দহ পোন্ধৰ জনমান আমাৰ যিটো চেমিষ্টাৰ সেইটোৰ পৰাই ওলাই আছে
অ অ
তুমি আগতে কেতিয়াবা কৰ'বাত ভ্ৰমণ কৰি পাইছানে?
থকাকে যোৱা নাই এনে কলেজৰ পৰাই গৈছিলো।
আচ্ছা আচ্ছা এতিয়া যিহেতু ডাঙৰো হলা অলপতো ঘৰৰ পৰা ওলাব দিব নিশ্চয়।
অহ দিব
সেইটোয়ে অলপ ধৰা তুমিও শিকি আহিলা অলপ মনতটোও ভাল লাগিলে।
অ সেইটোৱেই
কথা কেনেকে পাতিব লাগে গোটেইখিনি শিকি আহিলে তোমাৰ সুবিধা হব ন।
অ
এইটো কাৰণে মই তোমাক লগ ধৰি
ঠিক আছে বাৰু মই তোমাক জনাম। তোমালোকেতো থাকিবাই
নিশ্চয় মইটো থাকিবই লাগিব মই নিজে ধৰা মই অলপ নিজে লাগি ভাগি দিছো তো এইটোত
অ অ
সেইটো ভাৱে মোক ছাগে কৈছিলে যে যিমান সোনকালতে পাৰ লিষ্টখন দিব দিবলৈ দিছিলে এই ভাবি মই তোমালোক সকলোকে কল কৰি সুধি আছিলো
অ
তোমাক মই ধৰিব পাৰো ন তুমি যাম বুলি যাবা বুলি
সেইটো মই তোমাক জনাম দিয়াচোন
আৰু তোমাৰ বান্ধ ৱী কোনোবা যাব নেকি তেনেকুৱা
বান্ধৱী এজনী যাব
অ আচ্ছা
এজনী নহয় কেই কেইবাজনী মানো যাব তিনিজনী মান
হয় হয় তুমি আহ আটাইকে কবা তুমি কবা যে যাওঁ একেলগে একেলগে যাওঁ দুদিনীয়া হে যিহেতু আমাৰ শেষৰ ৰৰ ভ্ৰমণ হব এইটো ইয়াৰ পিছত নো আৰু ক'ত লগ পাম আটাইয়ে
কে এবছাৰ ধৰি লগোৱা নহ'বই
সেইটোৱে আৰু ধৰা কলেজ শেষ হোৱাৰ পিছত আটাইয়ে ব্য ব্যস্ত হৈ যাব ন
আৰু চেপাৰেটো হৈ যাব চবে
সেইটোৱে চবেই আঁতৰি আঁতৰি যাব গতিকে সেইবোৰ হোৱাৰ আগত তাতে যাতে এটা আমি স্মৃতি এটা গোটাই লব পাৰো সেই বাবে হে সেইবাবে হে সেই ভ্ৰমণটো আমাৰ কলেজৰ ছাৰৰ সৈতে ততে আমি কথা পাতি কেনে এটা চিন্তা কৰা হৈছে। বুজিছা টকা সেইটো নো কি ধৰা টকাতটো বাৰু আমি আগলৈকে পাই যাম কিন্তু এনেকুৱা এই পৰিৱেশটো নাপাম ন
সেইটোৱে নাপাম
ধৰা আজি আছো আমি কা কাই কাইলে নাই নহয় জানো?
উম আৰু ফ্ৰেড খিনিও আৰু কেতিয়া লগ হ'ম।
সেইটোয়ে পিছলৈকে বেলেগ নহয় তোমাৰ নিজৰে বেয়া লাগিব। যে এটা ভাল ভ্ৰমণ কৰিব। নোৱাৰিলো। বন্ধু বান্ধৱীসকলৰ লগত।
সুধি চাম বাৰু ঘৰত কি কয় অ।
সেইটোৱয়ে মই অকল তোমাক বুলি কোৱা নাই আটাইকে কৈছো তুমিও কৈ দিবা। তাইকে যে এবাৰ যোৱাটো উচিত হব। নহয় জানো?
আৰু বেলেগ ডিপাৰ্টমেণ্টে ভাবি ছে নে কিবা যোৱাৰ কথা।
অ সিহঁতৰ কথা বিশেষ মই গম নাপাও। যিহেতু সিহত ত লগত আমাৰ ইমান ভালো নহয় দিয়াচোন। ভালো নহয় মানে কি সিহঁতৰ লগত আমাৰ ইমান নাই ন। কথা অথা কথা পাতি। কথা পতা নাযায় য় আমাৰ সেয়েহে মই কৰিছে যদি সবিশেষ গম নাপাওঁ।
আহ।
টো নিশ্চয় যিহেতু গৰমৰ বন্ধ পৰিছে নহয় জানো।
কমাৰ্চ ডিপাৰ্টমেন্টৰ শুনিছিলো, অৰুণাচল যাব বোলে।
অ সেইয়াটো আৰু সুন্দৰ
তাকেইহে
কিমানকে তুলিছে চব,?
সিহঁতৰো বেছি আমাতকে বেছিহে হব।
সেইটোয়েটো ধৰা তুমি যিমান দূৰলৈকে যাবা। তাতে থাকিব লাগিল তোমাৰ খৰচ
সিহঁতে উম টাৱাঙ ফুৰি আহিব বোলে।
সেইটোৱে সিহঁতৰটো বহুত হৈ যাব সিহঁতৰ আঠ ন মান হৈয়ে যাব।
মিনিমাম টেন মান ল'ব সিহঁতে
সেইটোৱেই সেইটোৱেই সেইটোতো ধৰিব লাগিব। দিয়া চোন। আমাৰতো যথেষ্ট খিনি কমেই আমি কৈছো যে পাঁচ হাজাৰ মানৰ ভিতৰত আমি কৰি দিম। গতিকে, ভালে হ'ব ভাল হব লাগে আমাৰ তেওঁলোকতকে
তাকে
আৰু ধৰা আমি কিবাকে থাকি যাম কবাত কম হোটেলে চোটলে ভালকে থাকি যাব পাৰিমা তাই আমি নহয় জানো বন্ধু বান্ধৱীসকলে, কিন্তু তাৰ বাইদেউহঁতে ভাল নাপাব নহয় সেইবোৰ জেগাত। থাকিবলে। বুজিছা সেই তেওঁলোকৰ কাৰণে কিবা এটা এৰেঞ্জ কৰিব লাগিব।
মেমঁহতৰ আকৌ ভাল চাই লাগিব।
সেইটোৱে সেইটোৱে
এটো ত আজিকালি ভাল ভাল হোমষ্টে আছে কমতে হৈ যায়
আছে আছে তাতেও আছে খালি অলপ হেৰিতটো বেছি খৰচটো বেছি হ'ব সেই। আৰু ধৰা আমি আটাইবোৰ এটা হেৰিতে থাকিব নোৱাৰিম কিযনো ইমান মানুহক তো থাকিব নিদিয়ে
তালে যাওঁতে কেইদিন লাগে মানে এদিনত পাই যায় ন
অ এক দিনতে পাই যাবা তোমাৰ ছয় সাত ঘণ্টা লাগে চাগে মোৰ মতে ইয়াৰ পৰা, অ পাইছে আমি আহ নিশা পৰত ওলাম ইয়াৰ পৰা পৰা নিশা উলায় আহ ৰাতিপুৱা প্ৰভাত পাই যাম আমি।
অ অ ৰাতিপুৱালে পাই যাম
সেইটোৱে আৰু তুমি আগলে এ আহ ইয়াৰ পিছতটো নাপাবাই আৰু তেনেকুৱা দিয়াচোন সেইবাবে মই তোমালোকক যুগ পৰি চাওঁ তাকে
তাকে আৰুটো চেমিষ্টাৰটো শেষ হবলৈ হ'ল।
সেইটোৱেই ধৰা লগৰ বন্ধু বান্ধৱীৰ কথাটো মই সেয় কলো ধৰা যোনে আহ আপত্তি কৰি আছে তেওঁলোকক মই এইখিনিয়ে কব বিচাৰিম যে আৰু সেই এই সময়টোক আকৌ পুনৰ ঘূৰাই নাপা পাই ন? সেইবাবেহে মই সেই বাবেহে মই জোৰ কৰি আছো আটাইকে,
আৰু বোলে বেছি দিন থাকিলেও বেলেগ কথা আৰু এই এইটো বছৰে আছো কব গলে।
সেইটোৱে-সেইটোৱে আৰু ধৰা বেছি দিনো নহয় ন দুদিনৰ কাৰণেহে দুদিনৰ কাৰনে। বুজিছো বাৰু আটাইে টকাাতো ধৰা দিব নোৱাৰে।
উম।
সেই বুলি আৰু কিবা এটাটো মিলাব লাগিব দিয়াচোন যাম বুলি ভাবে যিহেতু।
অহ, সেই পইচাটোৰে প্ৰব্লেম চবৰে এনে চবে যাব খুজছে।
সেইটোতো হয়ে দিয়াচোন এতিয়া আমি দূৰত থাকিলো ন আৰু ধৰা থকা মেলা কৰাতে অলপ যাব দিয়াচোন। এইটো মানে এইটো যদি বাতিল হয় তেনেহলে বৰ বেয়া লাগিব মানে যথেষ্ট খিনি কষ্ট কৰি আছো।
অহ সঁচাই কৈছা। চবৰে ইচ্ছা এটা আছে।
সেইটোৱে-সেইটোৱে বহুতে ধৰা ইচ্ছাও দেখাইছে।
উম।
এই হিচাপে এতিয়া তোমালোকে ভাবা বা
মইো যদি যাম বুলি কলেো বাকী বিলাকৰহে কথা তিনি চাৰিজনতো ওলাই লাভ নাই।
সেইটোৱেই। আমাৰ চাউথ ষ্টেণ্ডৰ পৰা দহ পোন্ধৰ জন ওলাবই লাগিব।
অহ।
বেছি নহলে ত্ৰিছজনমান হলেও হৈ যায়।
ওলাব চাগে, লাষ্টলৈ চব?
ওলাব-ওলাব।
উম। ভাল লাগিব কিন্তু আৰু আগতেওতো আমি ট্ৰিপ গৈছিলো ন? ভাল লাগিছিল।
সেইটোয়েতো একেলগে গলেনো কত কি বেয়া লাগে?
আহ
সেইব যুৰ কৰি আছিলো। অহ-অহ সেইটোৱে।
শ্বিলঙৰ ট্ৰিপটো।
অহ সেইটোৱে, তোমালোকেতো চোৱা তোমালোকে বিদেশো ভ্ৰমণ কৰি আহিলা।
অহ। ভূটান খিনি অহ ভূটানখন বিৰাট ধুনীয়া আছে। কিন্তু ইমান চফা
সেইটোৱে সেইখনৰ পৰা শিকিবলগীয়া যথেষ্টখিনি আছে আমাৰো।
এটাও মানে বস্তু ৰাস্তাত নেপেলাই এটাও মানে মানে আমাৰ ইয়াতে যেনে যেনেকা এই খালে পিকালে তাতে সেনেকাা একোৱ নাই ইমান চাফাকে ৰাখে বহুত হাইজিন মেইনটেইন কৰে।
সেইটোৱেই। সেইকাৰণে ধৰা ভাল লাগে তাতে ভ্ৰমণ কৰিবলৈ মানুহো সজোৱা হয়।
অহ সেইকাৰণে মানুহ বিলাকে তেনেকুৱা জেগাই বিচাৰে আৰু আমাৰ গুৱাহাটীখনতো ভালেই কিন্তু মানুহ বিলাকেই লেতেৰা কৰি দিছে।
সেইটোয়ে নলা নদমা যে জাবৰ তাবৰ পেলাব।
অহ, সেইটোে দাৰ্জিলিংখনো ইমান ধুনীয়া দেখিছা। কিন্তু আমাৰ ঠাইখিনিতো শ্বিলংও ইমান ধুনীয়া।
সেইটোৱ সেইটো।
তাৰে মানুহে লেতেৰা কৰিবই নোখোজে নিজে।
অ সেইটোয়েতটো তেওঁলোকে নিজে নানে ন। নিজৰ জাগা। যিমান চাফা কৰি ৰাখিব নিজ মানে সিহঁতে নিজৰ জোগা খিনিকে। নিজৰ ঘৰ বুলি ভাবে।
এ আৰু এ পাইছো পেলাইছো এ।
চাই আছো সেইটোৱে সেইটোৱে ভালে বেয়াই।
তাকেইতো।
ভাল লাগিলে দেই। তোমাৰ লগত কথা পাতি।
কথা পাতি।
সেইটোৱেই। আচলতে আচলতে মনৰ কথা। কথাবিলাক পাতিবৰ কাৰণে মানুহ লাগে।
সঁচাই।
স
কিমাননো আৰু চচিয়েল মিডিয়াতে ইনষ্টা ফেচবুকতে সোমাই থ। কিবা।
সেইটোৱে সেইটোৱে। সেইবোৰৰো ধৰা লাহে লাহে সেইবোৰো নোহোৱা হৈ যাব। কিয়নো মানুহৰ এটা সময়ত আমনি পাব ন। গ কিমানো। কৰিম বুলি ভাবিব সিহঁতে।
তাকেইটো।
এটা সময়ত এইবোৰো নোহোৱা হৈ যাব টিভিও নোহোৱা হৈ যাব।
আহ আজিকালিতো মানুহে টিভিও নাচায়।
সেইটোৱে টিভিটোও যথেষ্টখিনি কমি গৈছে।
পছ সেইটোতো একদম বিলুপ্ত হৈ গৈছে।
সেইটোৱেই সেইটোৱে। মোবাইলটো যত। যথেস্ত খিনি বস্তু আছে।
এয়া যতে যাবা গাড়ীত যাবা ৰাস্তাতে যাবা। বা হেডফোনডাল কাণত মোবাইলটো হাতত।
সেইটোৱে সেইটোৱে দিয়া ঠিক আছে ভাল লাগিলে।
দিয়া ঠিক আছে কৰিবা মাজে মাজে ফোন।